অ
অহ কি কৰি আছা এ
আছো আছো এনেই আছো ৰবা তুমি কি কৰি আছা
এ ময়ো এনে আছো ৰবা এনে বাকী খবৰ পাতি ভাল
খবৰ-পাতি ভালেই দে আৰু, কিনো বেয়া হব। তোমাৰ কেনেকুৱা?
এই মোৰ ঠিকে আছে দিয়া আৰু এনেকে ভালেই দিয়া আৰু ক'বলৈ গ'লে। কি ক'বা, বাকী ঘৰৰ ফালে খবৰ ভাল?
হে চব ঠিক ঠাক একদম ধুনীয়াকে চলি আছে ৰ'বা। বাকী পিছে তোমাৰ এতিয়া গৰমৰ বন্ধই আহিব ধৰিছে, তুমি কেনেকে দিনবোৰ পাৰ কৰি আছা মোৰ দৰে নিশ্চয় মোবাইল চাইছে দিনবোৰ যাই আছে দিনৰ গমে পোৱা নোপোৱা আহিছা কোনদিনা কি যাই আছে আছে হয়নে
এই ক'ত গম পালা তুমি এইবিলাক নোচোৱাকৈ একে হৈছে দিয়া। মানে, তোমাৰ দৰে মানে মোবাইলতে মানে তোমাৰ ব্যস্ত হৈ থকা যায় আৰু ক'বলৈ গ'লোন মোবাইলতে আৰু ম ৰীলে চাই থাকোঁ দিয়া আৰু দিনৰ দিনটো আৰু ৰাতি ৰাতি হওঁক দিন হওঁক বেলেগ কাম নাইচোন। কি কৰো আৰু সেই তাকেই এই মোবাইলে চাই আছো দিয়া।
তাকে আৰু তোমাৰ এইবিলাক ৰিল-চিল চালে তোমাৰ টাইম কেনেকে পাৰ হৈ যায় গমেই নাপায় নহয়। আৰু এনে আমাৰ আমাৰতো তোমাৰো চাগে একেই এখন ধৰা ৰুটিন টাইপ হৈ গৈছে যে, ৰাতি দেৰিলৈকে জাগি থকা তাৰপিছত ৰাতি দেৰিকে উঠা তাৰ মানে ৰাতিপুৱা দেৰিকে উঠিলেতো গমেই পোৱা দিনটোৰ যদি বাৰটা বজাত উঠিছা তুমি দিনতটো আধা দিনটোতো গ'লেই, ত তোমাৰ হাতত কিমান ছয়-সাত ঘন্টা থাকিল দিনটোৰ বাকী খিনো ৰাতি হলে আকৌ একে ধৰণৰ ৰুটিন আকৌ একেধৰণে কামবোৰ চলি যায়, সেনেকেই পাৰ হৈ যায় ন?
এ সেনেকে পাৰ হৈ দিয়া আৰু মানে কি ক'বা আৰু ৰাতিপুৱা দেৰিকে উঠো, দহটা-বাৰটা মানত উঠা যায়, তোমাৰ তাৰপিছত তোমাৰ কিবা এটা খাই কিনে আৰু তোমাৰ মোবাইল চোৱা যায়। তাৰপিছত তোমাৰ গধূলি তোমাৰ এ এনে অলপ এপাক ওলাই যা ওলাই কিনে তোমাৰ আৰু ঘৰত আদিনা আৰু মোবাইল চা। ৰাতিটো আৰু মানে জানে তুমি ফিফা চলি আছে ত ফিফাই চাই আছো দিয়া আৰু একেদিন ৰাতি-ৰাতি ত তাতে ঘুমটি ফূ্ত হৈছে এ মানে কি কবা সময়তটো মানে কাই দিছা গমেই নোপাইছো এ এই তোমাৰ সিদিনা দুইহেজাৰ চৌ্বিশ-ছাব্বিছ পৰিছিলে আজি তোমাৰ জুনৰ মাহ তো আধা গলেইছোন।
তাকে আমি মানে কি হৈ আছে, আমি এতিয়া যিটো সময়ৰ মূল্য বা যিটো সময়ৰ সদ ব্যৱহাৰ, সেইটো কৰি থকা নাইটো। ফলত মানে অলপ সমস্যা হৈছে আৰু বৰ্তমান সময়ত ক'বলৈ গ'লে। তুমি কি ভাবা?
হয় দিয়া। মানে যিটো আমি, যি ধৰণে আমি আৰু এই যিটো সময় নষ্ট কৰি আছো আৰু অবাবত সময় নষ্ট সেইটো কিন্তু আমাক পিছত গলে বহুত মানে সমস্যাৰ সৃষ্টি কৰিব দিয়া। মানে ধৰি লোৱা এই আমি যে, এই ৰিল বা তোমাৰ অনান্য যিবিলাক বস্তু চাই আছো মোবাইলত সামাজিক মাধ্যম, সেইবিলাকে আমাৰ কিনো লাভ কৰিছে। একোতো লাভ কৰা ন তোমাৰ, না আমি পইচা পাইছোঁ ক'ৰবাত সেই চোৱাৰ হয় না আমি কিবা বেলেগ পাইছোঁ। আমাৰ সময়টোৱে নষ্ট হৈছে, আৰু তোমাৰ মই ভাবোঁ যে, আমাৰ এই সময় আছে এই সময়টো তোমাৰ মূল্যৱানৰ তুমি জানে যে, সময়ত টিকনিডাল কাৰো কাৰণে ৰৈ নাথাকা। তুমি শুনিছা চাগে এইটো মানে কথা বছন ' সেইবিলাকে আৰু সময়টো মানে নৈ দৰে আৰু মানে সদায় বয়ে থাকিব তোমাৰ এই না তোমালৈ ৰ'ব না মোলৈ ৰ'ব তো সেনেকুৱা আৰু মানে। সময়টো আমি এদিন গুৰুত্ব নিদওঁ বা সময়টোক আমি এদিন সন্মান নকৰো তেতিয়াহ'লে সময়ো আমাক মানে সদায় আমাক সময় পিছুৱাই লৈ যাব আৰু বা তোমাক সময়ৰ লগত আমাক চলিব নিদিয়ে আৰু, এ দিয়া সময়টো যদি আমি ভালদৰে ব্যৱহাৰ কৰো, তেতিয়াই আমি জীৱনত ভাল এজন মানুহ হ'ব পাৰিম। আৰু কাৰণ চোৱা যদি তোমাৰ সময়টো ভালদৰে ব্যৱহাৰ কৰিব নজানাত তেতিয়া তোমাৰ কি হব? ত তোমাৰ যিটো ভৱিষ্যতৰ তোমাৰ যিটো বা ভৱিষ্যতত তুমি কিবা হলেও কিবা কৰিব লাগিব ন, তোমাৰ জীয়াই বা জীৱন নিৰ্বাহ কৰিবলৈ তোমাৰ পইচা লাগিবই। তোমাৰ ভৱিষ্যত জানাই আজিকালি পইচাৰ কিমান গুৰুত্ব। তো সেইকাৰণে আমি এই যিটো সময় আছে, সময়ত আমি যিবিলাক নিজৰ কাম সেই নিজৰ কামবিলাক কৰিব লাগে আচলতে, ধৰি লোৱা এতিয়া আমি যেনেকৈ কথা পাতি আছোঁ আমি এটা মানে এই যিটো বিষয় সেইটো বিষয়ত কথা পাতি আছোঁ তো সেনেকুৱা বিষয়ৰ ওপৰত আমি ভালকৈ কথা পাতিব লাগে তেতিয়া তোমাৰ যেতিয়া এজন বা দুজনৰ লগত এনেকে কথা পাতিবা তেতিয়া তোমাৰ মনত আহিব অ 'মই সময়টো এনে নষ্ট কৰিছো বা অ এনে হৈছো মোবাইল চাই আছো বা ৰিল চাই সময়টো নষ্ট কৰিছো। ত' এতিয়া ধৰি ল তোমাৰ লগত কথা পাতিলো এতিয়া মই সময়ৰ ওপৰত ত সময়ৰওপৰত কথা পাতিলে মোৰ মনত অলপ চলপ হলে আহিছে মই কিমান খিনি কৰিছোঁ? ত কিমান খিনি তোমাক সম সময়ৰ অভাৱত নষ্ট কৰিছোঁ। হেইবিলক এতিয়া মোৰ মনত আহিছে তোমাৰ লগত কথা পতা যে এই দিনা আৰম্ভৰ দিনৰ পৰা তোমাৰ ৰাতিপু উঠিলো, ৰাতিপুৱা উঠি তোমাৰ ব্ৰাছ লৈ কিনে মুখখন ধুলোঁ, ধোৱাৰ পিছত তোমাৰ তাৰপিছত আহিলোঁ। আহি কিনে তোমাৰ হাতত মোবাইলটো ল'লোঁ লৈ কিনে আৰু তোমাৰ ৰিল চালোঁ, ৰিল চোৱাৰ লগতে তোমাৰ ইউটিউব চালোঁ। সেনেকৈ এনেকে ফেচবুক, ইনষ্টাগ্ৰাম এনেকৈ চাই থাকিলোঁ। তাৰপিছত তোমাৰ সেনেকে আৰু গান চান শুনি এইবিলাক সেনেকৈ কৰি দিনটো কটাও। দুপৰীয়া ভাত খাওঁ দুপৰীয়া ভাত খাই তোমাৰ আৰু তোমাৰ অলপমান মোবাইলটো চাৰ্জত দিওঁ সেইখিনি সময়ত মানে চাৰ্জত দিয়া সময়খিনিয়ে তোমাৰ আমি মোবাইলটো হাতত ন নলওঁ আৰু সেনেকুৱা ক'বলৈ গ'লে আৰু তাৰপিছত তোমাৰ ধৰিব আহ কব ক'বলৈ গ'লে আৰু তাৰপিছত তোমাৰ যিটো তোমাৰ আমি গধূলি হ'ল গধূলি হোৱাৰ লগে লগে আজিকালিতি জানে কোনটো ল'ৰা ছোৱালিনো নিজৰ অ অ খেলা খেলিবলৈ যায় আৰু নিজৰ শাৰীৰিক যিটো চলাচল সি চলাচল কৰিবলৈ যায় এই ঘৰতে একৈ মোবাইল চাই বহি থাকে মোৰ দৰে বা তোমাৰ দৰে সেনেকৈ আৰু গেম খেলিব অনলাইন এনেকুৱা আৰু আৰু মই ভাবোঁ যে আমাৰ যিটো সময় সেই সময়টো যেনে আমি সঠিক ব্যৱহাৰ নকৰোঁ ন এই আমি কিন্তু এদিন বেয়াকৈ পষ্টাম আৰু মই ভাবোঁ আৰু মই কেতিয়াবা মন আমি সময়টো এতিয়াই খেদাই দিওঁ তেতিয়াহ'লে এই সময়টো আমাৰ কাৰণে ঘূৰি নাহে। ধৰি লোৱা আজিৰ তাৰিখ আজি কিমান তাৰিখ আজি তোমাৰ তেইছ তাৰিখ তেইছ তাৰিখ কি জুনৰ কিমান দুহেজাৰ চাব্বিশৰ ত তেইছ তাৰিখ ঘূৰি আহিব তোমাৰ জুনটো ঘূৰি আহ কিন্তু, সেই দুহেজাৰ ছাব্বিছটোতো ঘূৰি নাহে ন দুহেজাৰ সাতাইছত আহিব আৰু সেনেকুৱা আৰু। এটা দিন গুচি গ'লে আৰু সেইটো ঘূৰি নাহেই আৰু সেনেকুৱা আৰু মই ভাবোঁ যে আমি সময় একদম সন্মান কৰা উচিত দিয়া। কাৰণ, চাবা সময়টোক যদি আমি সন্মান কৰোঁ সিও আমাক সন্মান কৰিব ন। আহ ধৰি লোৱা আমি সময়ৰ, ধৰি লোৱা আমি যি কিছুমান উদাহৰণ দিলো আৰু মই এটা এ আমি যে তোমাৰ পৰীক্ষা মানে আগদিনা পঢ়ো আগদিনৈ পঢ়িব থৈ দিওঁ আৰু বা এনেকে এনেকে ধৰি ল পৰীক্ষা আমি এটা গম পালো যে, এই তাৰিখে পৰীক্ষা বা তোমাৰ শিক্ষা নহলে আৰু যেতিয়া কলেজত পঢ়া হয় বা তোমাৰ ধৰি লোৱা বা তুমি টিউচনে কৰি আছা বা তুমি কচিং কৰিছা বা অনান্য যিবিলাক কৰি আছা, তেতিয়া কৰাৰ পিছত তোমাৰ যিটো কালি কৰিম আজি নকৰো আজি মন নাই আজি অলপ মবাইল চাও এনেকুৱা আৰু এ, নহয় কালি কৰিম আজি নকৰো এেনেকুৱা আৰু যে কালি কৰিম কালি কৰিম বুলি বুলি বুলি কয় কালিতটো কেতিয়াও নাহেই আৰু সেনেকুৱা ধৰণৰ আৰু সেইটোৱেতো আমাৰ মানে ডাঙৰ এটা বিপদজনক সমস্যা হৈ পৰিছে নতুন প্ৰজন্মৰ মাজত আৰু কাৰণ চোৱা নতুন প্ৰজন্মই তোমাৰ মোবাইল ফোন চোৱাত মানে বহুত ব্যস্ত হৈ পৰিছে তো যাৰ কাৰণে তেওঁৰ যিটো সময় সেই সময়টো ওলাব পৰা নাই এতিয়া চাবাচোন মানে ল'ৰা ছোৱালীবিলাক ওলাই যায় হয় নোযোৱা নহয় কিন্তু এই কিিয়ৰ কাৰণে ওলাই যায় সেই মোবাইল ফোনটোতোন ব্যস্ত থাকে তোন তাৰপিছত তোমাৰ কিবা ওলাই গ'লেও সেই তোমাৰ মোবাইল ফোনতে কিবা ষ্টৰিী দিলে ষ্টেটাছ দিলে ত' সেইবিলাকে কৰে ন তাৰ বাহিৰেনো কি কৰে আৰু মানে 'লে গ'লেও সেই মোবাইলটোতে ব্যস্ত হৈ থাকে আৰু মানে কিমান কি আৰু ক'বলৈ গ'লে। বাকী কোৱা চোন তুমি অলপ তুমি কি ভাবা সময়ৰ ওপৰত কেনেকুৱা আৰু কেনেকুৱা তোমাৰ মতামত সময়ৰ ওপৰত। প ৱাহ।
আমি যেনেকে হ আমি এতিয়া কেতিয়া বুজি পাওঁ। যেতিয়া, আমি ধৰা দিনটো অতিবাহিত কৰিছোঁ তেতিয়া ৰাতি অলপ এবাৰ মনলৈ আহে যে আমি দিনটোচোন এনেই খেদালোঁ তাতকৈ ভাল যদিও কিবা কাম কৰিলো হয় বা কিবা এটা বস্তু শিকিলো হয় তেতিয়া কামত আহিলে হয়। কিন্তু, আমি যেতিয়া পিছদিনা ৰাতিপুৱা উঠাৰ পিছত আমি সেই একে ধৰণৰ কামটোৱে আকৌ আৰম্ভ কৰো। একে ধৰণৰ এটা যিটো চাইকেল বুলি কয় সেইটো চলি থাকে। চক্ৰ এটা চলি থাকে আৰু সেই চক্ৰটোৰ মাজতে আমি মানে আৱদ্ধ হৈ থাকো। সেই চক্ৰটোৰ পৰা মানে যি জন ব্যক্তি য়ে বা যিজন ল'ৰা বা ছোৱালীয়ে ওলাব পাৰিছে, তেওঁহে মই ভাবো যে সফলতা আহৰণ কৰিব পাৰিব জীৱনত। কাৰণ, এই যি এই যিটো আমাৰ জীৱন এই জীৱনত আটাইতকৈ মূল্যৱান বস্তু বুলি ক'লে, সেইটো হৈছে সময়। ত সময়ৰ মূল্য যোনে দিব পাৰিছে পিছত সেই মূল্য তেওঁ নিশ্চয় ঘূৰাই পাব। আৰু এতিয়া মানে ধ এতিয়া আমি যদি উদাহৰণস্বৰূপে কওঁ এই যিবিলাক ষ্টক মাৰ্কেট যে ষ্টক মাৰ্কেটত ছোৱালী জনীয়ে বিশ-ত্ৰিশ বছৰত পইচা ধৰি ৰাখিব পাৰে। তেওঁলোকে তোমাৰ বেছি বেছি লাভ কৰে ন। কাৰণ সেই লাভটো আহে কিহ এই যিবিলাক ধৈৰ্য পইচাৰ সৎ ব্যৱহাৰ কৰে। যিটো প পইচাৰ লগত যিটো সময়ৰ সদ ব্যয়ৱহাৰ তেওঁলোকে একেলগে কৰে। ফলত তেওঁলোকে জীৱনত যিবিলাক পইচা হয়তো অলপমান ধৰা এক লাখ টকা যদি আহৰণ কৰিব পাৰিলে হয় তাৰ জেগা তেওঁলোকে পিছলৈ তুমি বিশ-ত্ৰিশ বছৰ পিছত সেই এক লাখ টকাটো পঞ্চাশ ষাঠি লাখ টকালৈ ৰূপান্তৰ হৈ গৈছে ন, এই সেয়ে, কথা যোনে সময়ৰ সৎবৱহাৰ বুজি পায় বা সময়ৰ ব্যৱহাৰ সৎ টাইমত কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ জীৱনত যিবিলাক সুযোগ সেই সুযোগবিলাক কোনেও কাঢ়ি নিব নোৱাৰে আৰু মোৰ মতে দেই। বাকী এই বিষয়ে ক'বলৈ গ'লে বহুত কথা আহি পৰে তুমি কেৱল সময়ৰ কথা ক'লেই নহ'ব। কাৰণ, সময়ৰ লগত বহু এনেকুৱা বস্তু জড়িত হৈ থাকে, যিবিলাক মানুহে গুৰুত্ব নিদিয়ে। আৰু এই যিটো সময়ৰ গুৰুত্ব ন এই সময়ৰ গুৰুত্ব বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনত যথেষ্ট। ত' ছাত্ৰ-ছাত্ৰীয়ে যদি বুজি নাপায় তেতিয়া আমি সময়ৰ মূল্যতে নিদিওঁ বুলি ক'ব পাৰা। কাৰণ আমি সদায় আজিৰ কামটো কালিলৈ কালিৰ কাম ত পৰহিলৈ সেনেকে মানে পিছুৱাই থাকো কামবোৰ আৰু যেতিয়া শেষৰ দিনত সকলোবোৰ কাম আহি পৰে এদিনত তেতিয়া আমি কামবোৰ ভালকে কৰিব নোৱাৰো ত' সেইকাৰণে সময়ৰ মূল্য প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীয়ে তোমাৰ বুজা উচিত বা অকল সেনেকুৱা নহয় যে তোমাৰ আহ সময়ত কেৱল ছাত্ৰ-ছাত্ৰীৰ লাভ আছে, এনেকুৱা নহয়। প্ৰত্যেকজন মানুহ যিবিলাকে তোমাৰ জীৱনত ধৰা সফলতা লাভ কৰিব বিচাৰি আছে বা সুযোগ পাব বিচাৰি আছে তেওঁলোকে সদায় এই সময় সফল ভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু সৎভাৱে বব্যৱহাৰ কৰিব লাগিব বুলি মই ভাবো। এই বিষয়ে বিশেষ একো নকওঁ দিয়া আজিলে নহলে ৰাখিছো। পিছত কেতিয়াবা এই বিষয়ে কথা পাতিম।
অ' হ'ব দিয়া। পিছত আৰু কেতিয়াবা কথা পাতিম দিয়া এই বিলাকৰ ওপৰত।